হেল্ল' অঁ ভালনে? এইয়া আছোঁ। আপুনি?
অঁ আছোঁ বুজিছানে। এই অকণমান ফুৰিবলৈ আহিছে। আছিলোঁ আমি এই ল'ৰাটোক লৈ।
অঁ', ক'ত ফুৰিবলৈ গৈছে?
এই বিশেষকৈ হেৰিতে আমাৰ হেৰি ডুমডুমা পিনে আহিলোঁ।
অঁ ডুমডুমা ফালে গৈছে।
অহ সেইটো বোলো আমাৰ পিনে আপোনাৰ এইপিনে এই চাহৰ গছ চছবিলাক বৰ ধুনীয়া ধুনীয়াকৈ আছে
অহ প্ৰাকৃতিক সৌন্দৰ্য ইমান সুন্দৰ সেইফালে এতিয়াতো সেই ভূপেন হাজৰিকা সেতুখনো সেইফালেই হ'ল নহয়
হয় হয় হয় সেইখনো চাবলৈ যাব লাগিব আজি এতিয়া ইয়াতে বাগান চাগানবিলাক চাইছোঁ কাইলৈ সেই ভূপেন হাজৰিক সেতুখন চাম গে
অঁহ ধলা শদিয়া দলংখন ৰে এনে বহুত ভাল লাগে মই গৈছোঁ
হয় হয় হয় বহুত দীঘল কিন্তু দেই টাৰ্ণিং থকা উম
সেইফালে গৈ ৰয়িং পায়গে নেকি
অহ হয় হয় হয় আমি অৰুণাচলত যোৱা
অহ যাম বুলি ভাবিছে চাগে ন অৰুণাচলতো যাব আৰু উম উম এই গল্ডেন পাগোদা
অঁহ তাত তাত সোমোৱা হ'ব তাতেই বুদ্ধদেৱৰ হেৰি আছে বহুত ধুনীয়া
অহ বুদ্ধ বুদ্ধিষ বৰ ধুনীয়া ইমান নিজকে অহ মানে বহুত ভাল লাগে নিজৰ মনটো একদম শান্ত লাগি যায় গে বু বুদ্ধ বুদ্ধৰ হেৰিখিনি চালে আৰু তাত পৰিৱেশবোৰ বহুত মানে শান্ত আৰু প্ৰাকৃতিক সৌন্দৰ্যই ভৰা অৰুণাচলখন
হয় হয় হয় এইবাৰ যাব লাগিব যাব লাগিব তাত
আপোনালোকৰ গোটেই পৰিয়ালে গৈছে নে
হয় হয় হয় গোটেই পৰিয়ালে গৈছোঁ আমি হয় হয় হয়
গাড়ী লৈ গৈছে অহ
অহ গাড়ী লৈ গৈছো হয়
হয় আপোনাৰ উম তাত হোটেলত আছেনে
নহয় আমাৰ মিত্ৰীয় মানুহ আছে ঘৰুৱা মানুহ তাতে থাকি গোটেই মিএীখিনিও ফুৰা হ'ব এইখিনি ফুৰি মেলি হয় হয় হয়
অহ অহ তাতো আমাৰো মিএীৰ আছে বাৰু আমাৰ মানুহো আছে আমাৰ ভাল লাগে তাত গৈ আপোনাৰ ডুমডুমা ফিলবাৰী এইবোৰ মানে এইখিনি জেগা বৰ
হয় হয়
বৰ পযাৰ্য পৰা তাৰ মানুহখিনি বাৰ উম
হয় হয় আপুনি গুৱাহাটী গুৱাহাটী চাইডে ফুৰিছেগেনে
অহ গৈছো গৈছো গুৱাহাটীলৈ গৈছো গুৱাহাটীলৈ গৈছো যোৱাবাৰ আমি গ'লোঁ এই এইফালে গুৱাহাটী গৈ গৈ পেলাই শ্বিলং পালোগে শ্বিলঙত আপোনাৰ শ্বিলংৰ শ্বিলংৰ পৰা চেৰাপুঞ্জীলৈ গ'লোঁ চেৰাপুঞ্জীত বৰ ভাল লাগিলে ইমান বৰষুণ দি থাকে ভাল লাগিলে আৰু অহ এয়া যিখন যে ছেভেন ছিষ্টাৰ সেইখিনি এনেকে যে হেৰি জলপ্ৰবাদ ব
বহুত সুন্দৰ জেগাৰ কথা কৈছে দেই আপুনি বহুত ধুনীয়া লাগে
উম হাতখন এনেকে জলপ্ৰবাত এনেকে ফালৰ পৰা ওপৰৰ পৰা পৰি পৰি গৈ থাকে বৰ সুন্দৰ আৰু এখন ইমান ধুনীয়া গাওঁ আছে বহুত চফা গাওঁ এখন কোন আছে তাত আপুনি জানে চাগে কেনেহয় জানো গৈছে
হয় হয় হয় সেইখন গৈছোঁ বহুত সুন্দৰ বহুত সুন্দৰ
উম হেৰি তাকে এম মানে পাক পাহাৰুৱা জেগা আৰু এনেকুৱা লাগে যেন আহ মূৰত পেল তেনেকুৱা লাগে আকৌ ইমান ভাল লাগে। লৰা ছোৱালীকেইটাই বহুত আনন্দ কৰিলে। আৰু তাৰ হে ফল মূলখিনিও খাবলৈ বৰ ধুনীয়া সোৱাদযুক্ত বহুত সোৱাদ সোৱাদযুক্ত খাই চাইছে চাগে
হয় হয় হয় বহুত ধুনীয়া হয়। দেখাইছোঁ সেইবিলাক জেগাত ফুৰিবলৈ বন্ধ পালে ফুৰিবলৈ যাব লাগে।
এ শিলং খন দেখি থাকে।
হয় হয় হয়
গৈছে নহয় তালে?
গৈছোঁ গৈছোঁ গৈছোঁ গুৱাহাটী পিনে উমানন্দ মন্দিৰ গৈছোঁ।
হ হ
উমানন্দ মন্দিৰ গৈছোঁ।
অ উমানন্দ
উমানন্দ মন্দিৰো বহুত ধুনীয়া হয়।
অঁ গুৱাহাটীৰ কথা কৈছে অঁ গুৱাহাটী উমানন্দও গৈছোঁ।
আপোনাৰ অঁ উমানন্দলে আপুনি প্ৰথম এনেকে - হেৰি নাৱত যাব লাগিব নাৱত গৈ এইটো আপোনাৰ ব্ৰহ্মপুত্ৰৰ মাজতহে দ্বীপৰ নিচিনা এনেকৈ আছে
হয় হয় হয় হয় তাকে মই বহুত দিনৰ আগতেই যোৱা এতিয়া যোৱাই নাই। এতিয়াতো নগাঁও বৰ বৰপেটা বৰদোৱা যে নগাঁও বৰদোৱাত ইমান ধুনীয়া কৰি পেলালে আপুনি গৈছে নাই বাৰু তালে?
অ মই যোৱা নাই যোৱাৰ ইচ্ছা আছে তাত আপোনাৰ হেৰিত দেখিছোঁ এইবাৰ মই এইবাৰ শুনিছোঁ বাতৰি কাগজত পাইছিলোঁ
অ ইমান সুন্দৰ ইমান ধুনীয়াকে বনাইছে। এভাগ খোল আৰু এনেকে তালৰ সৈতে এনেকে বহুত ডাঙৰকে বনাইছে বৰ ভাল লাগিছে। আৰু গুৰু আসনখনো বহুত ডাঙৰকে উম হয় হয় হয়। এইবাৰ হয় হয় এইবাৰ বহুত কাম হৈছে বৰদোৱা থানৰ বহুত ভাল লাগিছে আমাৰ অসমীয়া সংস্কৃতি, কৃতি গুৰুজনাক যে ইমান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে তেখেত - সেইকাৰণে আমি বহুত ভাল পাইছোঁ আমি বহুত সুখী।
হয় হয় হয়
হয় আপুনি আৰু হেৰি হেৰিয়ালৈ গৈছে নি বাৰু? উ এইফালে গৈ পেলাই আপোনাৰ গুৱাহাটীৰ পৰা আগলৈ যাব লাগিব তাৰপিছত এনেকৈ গৈ ভূটান পাইকে, ভূটান বৰ্ডাৰ ভূটানৰ
অ, হয়, হয়, হয়, হয়, গৈছো গৈছো ব ভূটানলৈও গৈছোঁ, ভূটানত বহুত ভাল লাগে, আপুনি তাৰ এবাৰ আমি তালৈ যোৱাৰ আপোনাক এটা কাহিনী কওঁ, শুনিব আপোনাৰ আমি গ'লোঁ আৰু গৈ মেলি আমি সোনকালে তাই এ, গ'লোঁ গৈ পেলাই, তাত আপোনাৰ এইবিলাক হেৰিখিনি আছে।
হেল্ল, অ, সেইখিনি যে ৰ'ব লাগে ন, অ, হয়।
অ, বহুত টাইম ৰখিবলগীয়া হৈছিলে, আমি এনেকৈ বহুত মানুহ হয় তালৈ যোৱা। গতিকে, সেই মানুহখিনিয়ে কেনেকে লায়নকাৰী তাত টিকেটতো কৰি কিন্তু ভিতৰখন ইমান ধুনীয়া আপোনাৰ। চফা, চিকণ সুন্দৰ বতাহ। অলপ, আমি যাওঁতে চিপ- চিপকৈ বৰষুণ দি আছিলে, বহুত ধুনীয়া লাগিছিলে।
সঁচাকে ব
আৰু তাত, হয়, হয়, হয়,
তাত আপোনাৰ পু, য়া, হেৰি উম, বুদ্ধিষ্ট, বুদ্ধিষ্টসকলহে আছে তাত বুদ্ধিষ্ট ধৰ্মাৱলীহে।
অ, হয়, হয়, হয়, হয়।
তাৰ, একদম ৰজা ইমান ধুনীয়া ৰজাৰ হেই-চেই কা ফন, বোৰ বৰ ভাল। একদম থা
হয়, হয়, বহুত শান্তি দিশ হয়, এখন। তাত একো হিংসা বা এনেকুৱা কোনো কথা নাই, চব মাৰ্জিতভাৱে থাকে মানুহ।
হয়, বৌদ্ধ শিক্ষুসকলৰ এনেকে বহুত ভাল লাগে, মানে বৌদ্ধিচ ম ব, বুদ্ধিষ্ট মন্দিৰবোৰত যেতিয়া মানে এনেকৈ গ, এইবোৰ হেৰি-চেৰি বজাই থাকে যে।
হয়, হয়, হয়,
উম, ইমান ভাল লাগে ন, মনটো প্ৰফুল্ল হৈ যায়। আৰু, মানে বহুত সুন্দৰ, আৰু আপুনি মানে এনেকুৱা ধৰণৰ গাড়ী, চাহ, গাড়ী যে যায় গাড়ীবোৰ মানে পাৰ হৈ যাওঁতে হৰ্ণ হৰ্ণ, ব্যৱহাৰ নকৰে, আ, তেহাতে মানে মানুহ পাৰ হৈ যোৱালে ৰ ৰৈ দিয়ে।
হয়, হয়, হয়,, বহুত মানে শান্তিত থাকিবলৈ বিচাৰে সকলো মানুহ, হয়।
বজাৰ সমাবোৰ একদম ঠাণ্ডা, একো হুলস্থুল নাই, ইমান ভাল লাগিলে নহয়। যেন, তাতে যেন থাকিম, তেনেকুৱা লাগিছিলে আৰু।
হয়, হয়, হয়, বহুত ঠাণ্ডাত একেটা, নিৰ্মল পৰিৱেশ। আপোনাৰ, শান্তিৰ এটা ধাৰা বৈ আহে তাত। এখন নৈ আছেই নৈখনৰ আপুনি ওপৰত, দলংখনৰ ওপৰত যদি গধূলি আঠ-নটামান বজাত বহি থাকে তাত পানীবিলাকে কুলু- কুলু- কুলু, শব্দ কৰি থাকে। বহুত ধুনীয়া এটা পৰিৱেশ সৃষ্টি হয়।
বহুত সুন্দৰ বহুত সুন্দৰ মই সেইটো মই মানে এটা সাগ সৰগৰ অনুভৱ অনু উপলব্ধি কৰিব পৰা যায় ইমান সুন্দৰ যেন সৰগতেই আছোঁ তেনেকুৱা লাগি যায়গৈ।
হয়ঁ হয়ঁ হয়ঁ!
আপোনাৰ অ অৱশ্যে এতিয়া কিমান দিন হ'ব বাৰু তাত
আমি এসপ্তাহৰ সময়লৈ আহিছোঁ। এসপ্তাহ এইখিনি গোটেইখিনি ফুৰি আমি আপিনে। এপিনে আপোনাৰ লখিমপুৰলৈও যামগে।
অঁ লখিমপুৰো যাবগে অঁ অঁ এইফালে এতিয়া দলং হৈ গ'ল যে মাজুলীলৈ যাবলৈও বহুত ওচৰ হৈ গ'ল।
অঁ হয় এইটো এতিয়া বৰ ধুনীয়া ৰাস্তা বনালে। আপোনাৰ এনেকে লখিমপুৰ ধেমাজি হৈ আপুনি এই চাটে মাজুলীলৈ যাবগৈ পাৰে।
অ‍‌‌।
আৰু আজিকালি সত্ৰ নগৰীখিনি ফুৰিবলৈ মন যায়।
হয়ঁ হয়ঁ হয়ঁ হয়ঁ মই অৱশ্যে মাজুলীলৈ যোৱা নাই মোৰ যাবলৈ মন এটা আছে।
যাব যাব যাব যিমান পাৰে আপুনি সোনকালে। মাজুলীখন পখৰি আহিবগে
মাজুলীৰ ভ্ৰমণ কৰি আহিম বুলি ভাবিছোঁ।
হয়ঁ হয়ঁ হয়ঁ। আপুনি এনেই ফেৰী ফেৰীত যাম বুলি ভাবিছে? তেনেনে আপোনাৰ এইপিনে গাড়ীত যাম বুলি ভাবিছে?
মই ফেৰীত যাবলেহে মন এটা আছে মানে।
ফেৰি আকৌ ইয়াত যেতিয়া দলংখন হৈ যাব মাজুলী আৰু যোৰহাটৰ দলংখন হৈ গ'লে। মানে আকৌ মানে সেইটো আমেজ সেইটো আমেজ নাথাকিব যে সেইকাৰণে ভাবিছো যে।
এইবাৰ গ'লে আমি ফেৰীতে যাম।
ফেৰীত গ'লে সেইটো এটা আপোনাৰ এটা অভিজ্ঞতা থাকিব। কাৰণ এতিয়া দলংখন গলেটো আপুনি সঁচা কথা কৈছে দলংখন। হৈ গ'লে এতিয়া আপুনি ধৰক ফেৰী সেইবিলাক অভিজ্ঞতা নাপাব আও
অঁ নাপাম নাপাম সেইকাৰণে ভাবিছোঁ ল'ৰা ছোৱালী দুটাক। সেই ফেৰী অভিজ্ঞতাটো দিয়াম বুলি ভাবিছো। সেইকাৰণে উম ফেৰতে যাম আৰু। এই গৰম বন্ধতে যাম বুলি ভাবিছোঁ।
উওম। হয়ঁ হয়ঁ! বাকী খোৱা বোৱা মানে চাহ তাহ খাইছেনে খালেনে এতিয়া?
অঁ চাহ জলপান খালোঁ আৰু।
হয়ঁ হয়ঁ।
আপোনালোকেও খোৱা হ'ল চাগে চাহ জলপান?
আমাৰ এই চাহ বাকীছে এই তাকে চাহখন খাই লওঁ মই তাৰপিছত আপোনালোক।
হয়ঁ হয়ঁ হয়ঁ! ভাল লাগিল আপুনি ফোন কৰি কথা জনালে। হয়ঁ হয়ঁ হয়ঁ! আপুনি ফোন কৰাৰ বাবে বৰ ভাল লাগিল জনালে যে খবৰ খৰ খবৰটো দিলে।
ধন্যবাদ
উমহুম।